নমস্কাৰ।
হেল্ল'।
হয় হেল্ল' শুনিছেনে হয় হয় শুনিছোুছো অ।
অ হয় আছো আপুনি?
হয় আছো ভাল ন আছো ভাল আছে দিয়ক।
হয়।
এতিয়াতো বৰ্তমানতো আমাৰ গৰমৰ দিন পৰিছে।
হয় হয়।
হয় হয়। বতৰটোও গৰম হৈ আছে আৰু আপোনাৰ এতিয়াতো সৰু ল'ৰা ছোৱালী বিলাক। ৰ স্কুলো বন্ধ।
হয়।
গতিকে সেনেকে বহুতে দেখিবলৈ পোৱা যায় যে বহুতে ভ্ৰমণ কৰি কৰি আছে।
হয় হয়।
আপ আপুনি সেনেকৈ ভ্ৰমণ কৰিছেনে আপোনাৰ কিবা অনু অনুভৱ।
ভ্ৰমণ মই বৰ্তমান এতিয়ালৈ তেনেকে কৰা নাই তেনেকে বিশেষ দূৰত। লে কৰা নাই।
আচ্ছা।
আমাৰ যিখিনি এ অঞ্চ তেনেকে অকণ ঘৰিছো আৰু। তেনেকে বিশেষতটো কৰা নাই।
হয় আৰু আমাৰ চাবলৈ গ'লে অসমতো কিন্তু বহুত। আহ জেগা ঘুৰিবৰ কাৰণে ভাল ভাল ধুনীয়া ধুনীয়া জাগা আছে। আকৌ যেনে আপোনালোকৰ চাবলৈ গ'লে শিৱ সাগৰ শিৱসাগৰটো হ'ল পুৰণি পুৰণি আ, শিৱ দৌল, তলা ঘৰ ৰংঘৰ, কাৰেংঘৰ সেনেকুৱা আছে সেইবিলাক চালে কিন্তু বহুত নাজনা কথা জানিব পাৰি।
হয় আমি নিজৰ বুৰঞ্জীৰ বিষয়ে জানিব পাৰোঁ আৰু ইতিহাসৰ বিষয়ে।
হয় হয়। হয় হয় বুৰঞ্জীৰ বিষয়ে জানিব পাৰোঁ।
হয়।
আৰু আব আচলতে ভৰ ভ্ৰমণ কৰিব গ'লে যোন জেগা যে নাযায় কিন্তু আপুনি বহুত নাজানা কথা জানিব পাৰি কিন্তু যাৰ বহুত ধৰণৰ মানুহ লগ পোৱা যায়। সিহঁতৰ জীৱন বুজি বুজি পোৱা যায় খাদ্য প্ৰণালীও বুজি পোৱা যায়। আৰু যেতিয়া আমি সেইয়া তেওঁলোক কৰ অ', খাদ্য প্ৰণালীবিলাক আমি ট্ৰাই কৰো, খাওঁ। সেইবিলাকৰ এটা বেলেগ এটা সুকীয়া অনুভৱ হয় আৰু কাৰণ আ চাপৰ চাব গলে আমাৰ অসমত যোনটো থলুৱা খাদ্য চলে। সেইটোৰ লগত মেঘালয়ৰ খাদ্যটো বেলেগ। আৰু আমাৰ বাহিৰা বেলেগ ৰাজ্য বা দেশৰ খাদ্যবিলাক বেলেগ। তেনেকৈ মই এবাৰ মেঘালয় গ অ', মেঘালয়ত গৈছিলোঁ যোৱাৰ পিছত তাতে হেনো আ খা খাদ্যবিলাক খালোঁ খুবেই ভাল লাগিছে ধুনীয়া লাগিছে। আৰু মেঘালয়ৰ যোনটো আপোনাৰ প্ৰাকৃতিক পৰিৱেশ সেইবিলাকটো চালে আমাৰ মনটোৱে মনোমোহোৱা হৈ যায়। তাৰ গছ গছ ছনিবিলাক আৰু যোনটোবিলাক ৱাটাৰফল তাততো আপ মানে প্ৰৱেশ কৰিলে মনটো বহুত ভাল লাগি যায়। হয় হয়। গৈ ভাল পাওঁ।
সেয়াই আৰু উম। মানসিক এটা শান্তি পোৱা যায় ভ্ৰমণৰ ফলত।
হয় হয় মানসিক শান্তি এটা বহুতখিনি পোৱা যায়।
হয়। তেনেকুৱা ভ্ৰমণ কৰোঁতে আপোনাৰ কিবা এনেকুৱা মানে পৰিস্থিতি হৈছেনে কেতিয়াবা? মানে কেতিয়াবা মানে বহুত মানে ভয়ানক পৰিস্থিতি হয় বা কেতিয়াবা নহ'বলগীয়া ঘটনা হয় যে তেনেকুৱা কিবা হৈছেনে? বা কেতিয়াবা ভাল লগা অভিজ্ঞতা বা যিকোনো আৰু তেনেকুৱা অভিজ্ঞতা
অভিজ্ঞতা চাবলৈ গ'লে বহু জেগাই ঘুৰিছোঁ আৰু বেছিভাগ জাগাতে ভালে লাগিছে, বেয়া লগা নাই। কিন্তু মই ৰিচেণ্টলি এটা ক'ব বিচাৰিছো যে মই নগাঁও ফুৰিবলৈ গৈছিলোঁ তাত ঝুমুৰা, সত ত্ৰ আছে সেই সত্ৰবিলাক চালোঁ আৰু সত্ৰবিলাক চাই কিন্তু বহুতেই ভাল লাগিছিল। আৰু অলপ পিছত যোনটো হয় মহামৃত্যুঞ্জয় মন্দিৰ আছে সেইটোও সেইটোও চালোঁ। দৰ্শন কৰোঁ সেইবিলাকো ভাল লাগিছে। তাৰপিছত এনেকুৱা এটা ই ইনঞ্চিডেণ্ট হ'ল যে আমি যোনখন হোটেলত আছিলোঁ। হোটেলত থাকাতে ৰাতি এটা কিবা ভয়ানক ঘটনা ঘটিছ ছিল তাৰ মানে মোৰ লগত মোৰ খুৰাৰ ল'ৰা এজন আছিল আৰু মই আছিলোঁ মোৰ ৰুমত। আৰু আমি এনেকে ফেমিলি কৰি আ, ফেমিলি গৈছিলোঁ যেনে খুৰা খুৰী, তাৰপিছত মোৰ বন্ধু আছিল। তাৰপিছত এনেকুৱা আৰু এ থাকি থাকাতে আ, ৰাতি মানে এটা অ', বাৰটা মান বজাত আহি মোৰ যোনটো খুুৰাৰ ল'ৰা সেয়াৰ মোটামুটি বাৰ বছৰমান হ'ব। সি কিবা পায়লেৰ পায়লেৰ চাউণ্ড পাইছিলে আৰু এনেকুৱা ৰাত সেইটোৱে আৰু অলপমান কিবা এটা বেয়া অনুভৱ আছিল আৰু। বাকী কিন্তু আপোনাৰ কিন্তু প্ৰথম দিনাখন যেতিয়া আমি কোনো মন্দিৰত যোৱা নাছিলোঁ তেতিয়া কিন্তু সেই বস্তুটো চাউণ্ড শুনা পাইছিলো। তাৰপিছত পিছদিনাখন যদিও ৰাতি চাউণ্ডটো শুনা পাইছিলোঁ আমি ভয় কৰা নাই বাৰু। তাৰ পিছদিনাখন যেতিয়া আমি মন মন্দিৰত গেলোঁ যেনে আপোনাৰ কলো পশুপতি আ, চৰি ক্ষমা কৰিব এই যিটো আপোনাৰ মহাবৃত্যুঞ্জয় মন্দিৰত গলো থানত গলো। তাৰপিছত যেতিয়া আহি পেলাই সেই হোটেলতে সেই ৰুমতেই যদিও যোনদিনা আছিলোঁ সিদিনাখন কোনো ধৰণৰ কিন্তু আমি চাউণ্ড পোৱা নাই। গতিকে সেইটো আৰু এইটো ভগৱানৰ মহ মাহাত্য কব লাগিব যে যেতিয়া আমি নগাঁৱত গৈছিলোঁ হোটেলখনত আছিলোঁ তেতিয়া যেতিয়া আমি মন্দিৰত যোৱা নাছিলোঁ তেতিয়া কিন্তু আমাক হয়তো কিবা বেয়া শক্তিয়ে কিবা আমাক দেখা দিছিলে কিন্তু পিছদিনাখন যেতিয়া মন্দিৰৰ পৰা আহিলোঁ তেতিয়া কিন্তু এনেকুৱা শক্তি পুনৰ আমাক ডিষ্টাৰ্ব দিয়া নাই আৰু। গতিকে ভগৱানৰ আশীৰ্বাদ অ', গতিকে এইটোৱে হয়, হয়, হয় গতিকে এইটোয়ে গম পোৱা যায় যে সেই মন্দিৰত কিমান মাহিত্য আছে আৰু।
হয়, হয়
হয়, সেইটোয়ে আৰু তিতা মিঠা এটা অলপ অনুভৱ আৰু।
হয়, বা আপুনি এনেকে প্ৰকৃতিৰ ওচৰত আ, গৈছে তেনেকে তাতে যিহেতু প্ৰকৃতিৰ আ, তেনেকুৱা পাহাৰীয়া অঞ্চলৰ আ বতৰ একো ভৰসা নাই কেতিয়া ৰ'দ দিয়া কে এতিয়া বৰষুণ দিয়ে তেনেকুৱা কিবা পৰিস্থিতি পাইছে নেকি?
অ', মেঘালয় চাবলৈ গ'লে যোনটো আপোনাৰ হয় তাতেতো বেছিভাগ বৰষুণ পৰে। আৰু তেনেকে এবাৰ আমি টুৰাহাৰলৈ ঘূৰিব গৈছিলোঁ তেতিয়া আমাৰ বাইকে ৰাইড বাইক ৰাইডিং কৰিছোঁ এতিয়া আমাৰ এতিয়া অসমত আচলতে বৰষুণ পৰা নাই এতিয়া অসমতো মোটামুটি ডাৱৰীয়া হোৱা নাই বতৰটো ভালেই আছিল তেতিয়া আমি ভাবিলো যে বন্ধু বৰ্গৰলৈকে আমি বাইকেৰে ফুৰিব যাওঁ আ, তুৰা টাওখন মানে মেঘালয় খন চাই আহোঁ। ত' যাই আছোঁ, যাই আছোঁ যেতিয়া মেঘালয় প্ৰৱেশ কৰিলো তেতিয়াৰ পৰাই বৰষুণ পাইছো আৰু একদম ঘৰত আহালৈকে। বৰষুণত জিকি জিকি পেলাই সেই সৌন্দৰ্য উপভোগ কৰিছোঁ আৰু সেইটোৱে আৰু কিন্তু যোনটো আপোনাৰ যেতিয়া এই প্ৰাকৃতিক পৰিৱেশ দেখিছো অকণমান বৰষুণ পৰি আছে আপোনাৰ ধুনীয়া ধুনীয়া বাটাহ আহি আছে তেতিয়া কিন্তু সেই বৰষুণত জিকি পেলাইও যোনটো এটা কষ্ট পোৱা যায় সেই কষ্টটো কিন্তু আমি অনুভৱ কৰিব পৰা নাই কাৰণ তেতিয়া ভালহে লাগি গৈছে আৰু এনেকুৱা আছে
মাদকতা পাইছে আৰু।
হয়, হয়, অ', এইটো আৰু গতিকে সেইখিনি ক্ষেত্ৰত চাবলৈ গ'লে ভালেই আৰু।
হয়
উম',
মোৰ বাৰু তেনেকৈ বিশেষ অভিজ্ঞতা নাই ভ্ৰমণ কৰাৰ কিন্তু এটা সৰু মানে উম, অ', কি ক'ব এইটো পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ বুলি ক'ব আমাৰ ওচৰ পাজৰতে যাওঁতে
যাওঁতে
তেনেকে জনাব বিচাৰিম মই সেইটো বিষয় যেনেকে আপুনি এতিয়া যিহেতু মই দিঘ আ, ওদালগুৰি ডিষ্ট্ৰিক্ট পৰা যিটো মই বিলং কৰোঁ
হয়
সিহঁতৰ যিটফালে আমাৰ যিটো আমাৰ ইণ্ডিয়া আৰু ভূটানৰ যিটো লাষ্ট যিটো আমাৰ যিটো বৰ্ডাৰ মানে নদী এটা আছিলে যিহেতু ওচৰত তাতে মানে তেনেকে আমাৰ যিটো মোৰ যেতিয়া নেকি ফাইনেল এইচ এছৰ ফাইনেল ইয়েৰ ত' আমাৰ ক্লাছবিলাক শেষ হয় যিহেতু ফাইনেল আগতে তেনেকে লাষ্ট টিউচন তেনেকে আছিলে। তেতিয়া তেনেকে লাষ্ট টিউচন তেতিয়া আমি লগৰ লগৰকেজনে ক'লে যে আজি যিহেতু লাষ্ট টিউচন অকনমান ফুৰি আহো বলক।
হয়।
তেনেকে গ'লো আমি সাতজন আছিলোঁ। লৰা চাৰিজন, ছোৱালী তিনিজনী তেনেকে ফুৰিব গৈছিলোঁ।
হয়।
তেতিয়া আৰু যিহেতু মোবাইল তেনেকৈ নাছিলে আছিলে সৰু কিব পেড মোবাইল কিন্তু সেইটো মানে আমি ঘৰত জনা জনোৱা নাছিল তেনেকৈ গৈছিল মোবাইল ছুইচ অফ কৰি তেনেকৈ গ'লোঁ।
হয়-হয়।
যাওঁতে তাতে অকন টাইম থাকিলোঁ, এনজয় কৰিলোঁ, কিবা কলো যাওঁতে বাৰু নদীৰ আহ যিটো নদীৰ কাষেৰে যোৱা ৰাস্তা তেনেকে নদীৰ কাষৰে গলো যিহেতু নদীত বেছিকে বিশেষ পানী নাছি ছিলে তেতিয়া। কিন্তু আহোঁতে মানে এনেকুৱা হ'ল যে নতুনকে এটা জংঘলৰ মাজৰ পৰা যিটো নতুন কে এটা ৰাস্তা ৰাস্তা বনাই আছিলে তেতিয়া।
জাষ্ট মাটি পেলাইছে, ৰাস্তাটো বনাইছে, ডাঙৰ-ডাঙৰ পাত পাথৰ মানে পেলাই থৈ দিছে আৰু তেনেকে। তেনেকৈ আহোঁতে কি হ'ল মানে আমি জাষ্ট আহি আছোঁ তেনেকৈ আহোঁতে মানে আমাৰ পৰা জাষ্ট দহ, বিছ খোজ মান দূৰতে মানে বনৰীয়া হাতীৰ ছয়টা মান মানে ৰৈ আছিলে। তাৰপিছত আমি ওচৰতে মানে তেওঁলোকৰ লোকেল যিহেতু মানুহ আছিলে ঘৰ আছিল তেনেকৈ সুধিলোঁ ক'লে যে আহ অকনমান কিবা কৰিলে বাৰু খেদি দিব পাৰে। তেনেকে কৈছিলে আৰু। তাৰ পিছত আমি তেনেকে তথাপিতো আমি ঘৰত আহিব লাগিব আমি কাকো জনোৱা নাই আমি তাতে ৰৈ দিব নোৱাৰোঁ। ত তেনেকে তেনেকে পিছত আমি যেতিয়া নেকি আহিছো আমাৰ যেতিয়া বাইকবোৰ ষ্টাৰ্ট কৰা হৈছে, আমি যেতিয়া নেকি লাইন-লাইন আহিছো, তেতিয়া মানে হাতী কেইটামানে খেদি আহিছিলে আৰু অকনমান।
হয়-হয়। সেইটো আৰু, অকমান ভয় লাগ
হৈছোঁ, কিন্তু সেইটো এইটো মানে এটা অভিজ্ঞতা আছিল আৰু তেনেকুৱা মানে পৰিস্থিতিৰ সন্মুখ সন্মুখীন হোৱা।
আচলতে হাতী বোলা যোনটো জন্তু হয়, সেইটো আচলতে চবতকে শ্ৰেষ্ঠ জ্ঞানী আহ জন্তুৰ ভিতৰত পৰে। আৰু তেনেকে কিন্তু হাতীয়ে ক্ষয়-ক্ষতি কৰা দেখিবলৈ পোৱা নাযায়। আৰু এতিয়া কিছুমান নিউজত যে আমি ছ'চিয়েল মিডিয়াত যে গম পাওঁ যে, হাতী-হাতী মানুহৰ সংঘৰ্ষ, সেইটো আচলত আমাৰ মানুহৰে ভুল চাবলৈ গ'লে কাৰণ আমি হাবি-বন কাটি পেলাই যোনটো আহ হাতীৰ ঘৰটো নষ্ট কৰি পেলাইছো আৰু তেতিয়া এই বনাঞ্চল এৰি আপুনি আপোনালোকৰ হাতী হা-হা-হাতীটো আৰু জনাঞ্চল আহিব লগা হয়। অঁ! তেওঁৰ তেওঁলোকৰ পেটৰ ভোকত আহে আচলতে। কিন্তু এনেই আপোনাৰ যদি আহা আপোনালোকে যদি হাতীৰ কোনোধৰণৰ ক্ষতি নকৰে, তেওঁ কিন্তু একো ক্ষতি নকৰে। দেখিবলৈ পোৱা যায় আৰু। হয়-হয় হয়। হয়, আপোনালোক হয় হয় হয়, হয় সেইটোৱে আৰু।
উম।
তেনেকুৱা অনুভৱ হয়, মোৰো এবাৰ আপোনাৰ হয়, মেঘালয়ত গৈছিলোঁ গুৱাহাটী যাওঁতে আপোনাৰ, জলপ্ৰপাত ৱাটাৰফল আছিল আৰু ৱাটাৰফলত ধুই থাকাতে পানীত ডুব গৈছিলো মানে, মই তেতিয়া ভালকে সাঁতুৰিব নাজানিছিলো, পিছত আপো মোৰ বন্ধু কেইজনমান আছিল, বন্ধু কেইজনে মানে আৰু পানীৰ পৰা বচাইছে আৰু, তাৰ পিছতে এনেকে সাঁতুৰিব শিক কিলো আৰু , গতিকে সেইটো যদিও মোৰ তিতা অনুভৱ, কিন্তু সেই তিতা অনুভৱ হেইটোতে মোৰ মিঠা অনুভৱ আহি গৈছে, কাৰণ মই তেতিয়া সাঁতুৰিব, অ' শিকিব পাৰে-পাৰা হৈ গ'লো। সিদিনাখনৰ পৰা, আৰু যোনটো পানীত এটা অলপ, হয়, অভিজ্ঞতাটো আহি গ'ল আৰু। পানীত ডুব যোৱা, যোনটো এটা ভয় হয়, সেই ভয়টো অলপ-অকণমান নাইকিয়া হৈ গৈছে। কিয়নো এইটো এক্সপিৰিয়েঞ্চৰ নিচিনা হৈ গ'ল আৰু। অভিজ্ঞতা হ'ব আৰু, গতিকে কিছু ক্ষেত্ৰত আমাৰ ভ্ৰমণ কৰিলে অ', যদিও কষ্ট হয়, কিন্তু কষ্টৰ ফলত যিখিনি আপোনাৰ উপকাৰ হয়, সেই উপকাৰটো কিন্তু বেছি ঠিক আছে তাতে
হয়।
হয় হয়।
নানা কথা শিকিব পাওঁ।
হয় হয়, বহুত নজনা কথা জানিব পাৰিলো, সেইটোতো একদম হয়।
উম।
হয়। সকলো মানুহে মানে মানসিক শান্তি দিয়াৰ লগতে বহুত কথা শিকা হয় হয়। মানুহৰ লগত চিনাকি কৰাৰ পৰিস্থিতি সেইখিনি দিয়ে, হয় হয়, কৰে। তেনেকুৱা আৰু, গতিকে সকলোৱে আচলতে সৰু-সুৰাকে ভ্ৰমণ কৰিব লাগে, কাৰণ ভ্ৰমণ কৰিলে কৰিলে, আমাৰ মন-মনৰ লগতে আমাৰ বহুখিনি নলেজো আহি যায়। অভিজ্ঞতা হয়
ঠিক আছে, ভাল লাগিল আপো
হয়, মোৰো ভাল লাগিল আপোনাৰ লগত কথা পাতি।
হয়, ঠিক আছে, ধন্যবাদ।
ধন্যবাদ।